হেল্লৌ' শুনিছা নে
মই শুনা পাইছো ত শুনা পাইছ নাই
মইও শুনি আছো বাৰু তাৰপিছত মোৰ মাততো ভালকে গৈছে নে নে শ্লোক কে গৈছে নেকি
নাই নাই ভালকে আহিছে ৰাবাক
অ মই তোমাৰ এই পথাৰত আমাৰ খেতিৰ চিজন নাই এতিয়া খেতি খেতিত লাগি আছোঁ তাৰপিছত আজি পথাৰলৈ আহিলোঁ মানে মই
তোমাৰ এই মাত থ'বলৈ আহিলোঁ ভাত চাত আনিলোঁ তাৰপিছত তেনেকেই এতিয়া পথাৰত আহি পাইছে জাষ্ট তুমি ফোন কৰিছা আৰু বাকীয়া হাল বাব লাগে বুলি কৈছে মই যাম বুলি কৈছোঁ অকণমান পিছত বাকী তুমি কি কৰি আছা আজি আজি নাই নুঠিব নেকি মানে মাটি ধেৰ নহয় তাৰপিছত তোমাৰ ৰোৱনি মাতিছে অকল আঠজনী তাৰপিছত
জনী আঠজনীয়ে বহুত ৰোৱে পাৰে তহঁতৰ সিফালে ৰোৱনী কিমান লয়
চাৰে তিনিশ টকা তাৰ খোৱাই বোৱাই চাৰে তিনিশ টকা আৰু এই আমাৰ মানে এটা মানে বেচ মিচিং হেৰিটো ৰোৱণী আহিছে মানে ইয়াতে তোমাৰ সাতটাৰ পৰা তোমাৰ ৰোব দুটালৈকে তাৰপিছত আৰু দুজনী আহিছে সাতটাৰ পৰা দুটালৈকে ৰুব তাৰপিছত শুনিছা নাই অঁ তাৰপিছত আকৌ বঙালী মানে বঙালী ৰোৱনী দুজনীমান আহিছে সিহঁতে যেতিয়ালৈকে শেষ নহয় মানে আন্ধাৰ হোৱালৈকে পাঁচটা ছয়টা মানলৈকে ৰুব আৰু আহ তেনেকুৱা মানে সেইটোও একেই মানে একেই হাজিৰা
তাতকে দেখোন তই সেই বঙালী মানুহকেইাকে আৰু আনিব লাগিছিলে আৰু
সে নেপালোঁ আকৌ আৰু তাৰপিছত তোমাৰ এই ৰোৱনী নাই পোৱা যায় সেইকাৰণে মানে হেৰি হ'ল নহ'লেবা আজিয়ে আৰু কেইজনমান পোৱা হলে এদাই হৈ যায় আজিয়ে
তাপা ৰ শুন যদি মিচি মিচিং কেইটা সোনকালে যোৱা দে কি সিহঁতি যাওঁ যাওঁ নকৈ নেকি বাৰীতে
নাই নাই নকয় নকয় এইকেইজনী মানে আমাৰ ইয়াৰ আমাৰ মাটিত ৰোৱে মানে প্ৰতিবাৰে আৰু সিহতৰালেও সিহঁৰ ঘৰৰ ফালেও আমাৰ মাটি আছে মানে সেইখিনিতো সেতে ৰুৱে তাৰপিছত এইফালৰ খিনিও হেতে ৰুৱে মানে এতিয়া জানে ন আৰু মানে ভাল মানে মাৰ লগত আৰু সেইটো কথা
চল আম আমাৰ আমাৰ এইফালে তো তেতিয়া তহঁতেৰ সেইফালে অলপ আমাতকে ভালেই
তহতৰ সেইফালে দামটো বেছি নেকি বাৰু আৰু ৰোৱনী
আমাৰ খোৱা বোৱা একেই চাৰে টিনিশ কিন্তু বা বা কি হেৰি তোৰ ছটা বা বাৰটালেকে
অ ঠিকে আছে সোনকালে আহিলে তোমাৰ হেৰি ৰ'দ দিলে মানে হেৰি কৰিব পাৰে ন মানে ৰুবলৈ অকমান ৰুলে বেছিকে ৰুব পাৰিব ন এতিয়া ৰ'দ দিলেতো ক'ত ইয়াত বহি বহিয়ে ৰুব তই যদি মানে ৰ'দ দিছে ন নটা বজাতে আহ তই তাৰপিছত তোৰ আকৌ বাৰটামানত বহি মেলি যদি এটালৈকে বহেই একেডালেই হ'ব অ কথাটো
সেইটোৱে এ এনেকোৱা কিবা এই বিঘা চিষ্টেমত দিব লাগে তহঁতৰ তই বিঘাি চিষ্টেমত
নাই নাই নাই নাই তেনেকোৱা নহয় কি ৰোৱনীৰ কথা নে
অ
ৰোৱনী আমাৰ তেনেকোৱা নহয় যিমান ৰোৱা যিমান মাটি নহওক খালি চাৰে তিনিশ অ
অ বিঘা চিষ্টেম নলয় তহঁতৰ
নাই নাই তেনেকোৱা নহয় এতিয়ালৈকে অহা নাই বাৰু সেইবিলাক আহিলে আমাৰ বেছি লছ হ'ব আৰু সেইটো কথা আমাৰ এইফালে অ জীয়া আৰু তেনেকোৱা বিঘা চিষ্টেমটো অহা নাই এতিয়ালৈকে।
তহঁতৰ প্ৰফিটতো নাই হোৱা নহয় গম পাইছা নাই প্ৰফিট মানে খেতিত বাৰু প্ৰফিটে নহয় বাৰু।
অ খেতিত প্ৰফিটতো ক'ত হয় নো যায়হে বেছি পইচা তোমাৰ এতিয়া হাল বোৱা চাল বোৱাটোৱে লাগে চোন বহুত পইচা আকৌ আগৰ দিনত ভাল হৈছিলে আও তোমাৰ এই গৰু চৰুৱেদি হাল বাইছিলে তাৰ পইছাটো ৰেহাই হৈ গৈছিলে হাল বোৱা পইছাটোত তোমাৰ ৰেহাই হৈ গৈছিলে তাৰপিছত আকৌ এতিয়া অকল তেতিয়া মানে আগৰ দিনত হা আগৰ দিনত ইমান ৰোৱনীও নলগাই ন মানুহ ওচৰ মানুহখিনিয়ে মানে অদলা বদলাকে ৰুই দিয়ে আজি তোৰ ঘৰত ৰুলে কাইলৈ মত তাৰপৰা আমাৰ ঘৰত ৰুই দিবি তেনেকোৱা মানে তেনেকে ৰুইছিলে আৰু। আজিকালি অকল পইচা চিষ্টেম হৈ গ'ল না আজিকালি মানে যাৰ পইচা আছে সি মানে পইছাটো ঢালি দিয়া তাই এদিনতে খতম হৈ যায় আমাৰ গাৱতত দুই তিনি ঘৰ মানে মানে এদিনতে মানে হেৰি কৰিছে প্ৰথম আৰম্ভণি কৰিছে এদিনতে আকৌ খতম কৰিছে মানে তেনেকোৱা কৰি দিছে পইছা আছে মানে পইছা ঢালি দিছে আৰু হৈ গৈছে।
এইটো হেৰি নাই আৰু মও চাইছো এতিয়া মানে দেই।
অ
তোৰ মানে তোৰ যিমান এনেকে ধৰি ল তোৰ এই মানে এ মৰণা মাৰালৈকে যিমান যায় তোৰ পইচা তেনেকে তই অ তো তো
অ পাৰিতো এতিয়া বহুতখিনি পইছা যায় ন। আৰু ইমান পইছা ধান বেচিলেও ইমান পইচা নাপায় ন আজিকালি। বস্তুৰ দাম বাঢ়িছে তাৰপিছতো আও এতিয়া তোৰচোন হেৰি এ খেতিয়ে ৰোৱা পৰা মেলালৈকে আকৌ ক তাৰপৰা চবচোন হেৰি পইচাই মৰালৈকে।
ৰ
সেইটোৱেটো পইচা মানে আজিকালি মানে পইচা তোৰ এইটো মানে বিজনেছ টাইপত ল'ব নোৱাৰি যে খেতি কৰি মই এনেকৈ পইচা হেৰি কৰিম উপাৰ্জন কৰিম সেইটো নহয়গৈ মানে আজিকালি। পইচা বেছি যায় সেইটো।
এইটোৱে বস্তুটো মানে খেতি খেতিত আজিকালি প্ৰফিতে নাথাকে। আৰু মানে কেচটো কি হৈছে তোৰ এইটো তহঁতকে তহঁতৰ দেউতাই হেৰি পায় নোপায় এইটো কি বুলি কয় এই চৰকাৰে যে
কৃষকৰ অহ অহ পাই পাই সেইটোনো কিমানো দিয়ে অকল দুহেজাৰ মানহে দিয়ে চাগে? আৰু নো কত দিয়ে।
জা আমাৰ ফেডাৰেটো প্ৰথম এমাহ পালে আৰু তাৰপিছত এতিয়ালৈকে নাই পোৱা।
এই মাহে মাহে পায় নি সেইটো?
মাহে নহয় প্ৰথমবাৰ এই এবাৰ এ এবছৰ তিনি অ এবাৰ এবছৰ তিনিবাৰ নে দুবাৰ নিদিয়ে জানোঁ?
অঁ তেনেকয়ে জানো ভালকে গম নাপাওঁ।
অ সেইটোয়ে বস্তুটো কিন্তু আমাৰ ফাদাৰে এবাৰ পালে
অ অ সেইটো কথা ঠিকে আছে আৰু সেইটোক ইমান পইচা নেপায় আৰু এইটোত যিমান
এই এইটোৱে বস্তুটো এতিয়াতো মানে কণ্ডিচন টো কি হৈছে ত খেতিত যদিটো প্ৰ ফিট নাথাকে ন এইটো মানুহবোৰে খেতি কৰিলে এৰি দিব নহয় তোৰ।
অ সেইটো হয়।
আৰু যেতিয়া মানুহে খেতি কৰিবলৈ এৰিব তেতিয়াতো চাউলৰ দামতটো পুৰা বাঢ়ি বাঢ়ি গৈ থাকিব নহ।
সেইটোৱেইেতো।
আৰু দুদিনমান আৰু দুই তিনি বছৰ পিছত মানুহ নাথাকিবই চাগে এইবিলাক খেতি চেতি কৰিবলৈ চব। এ আজিকালিতো আদি লোৱা মানুহো মানে নোপোৱা হৈ গৈছে, গম পাৱ নাই? অ চব মানে হেৰি কৰি দিছো ন। আৰু আজিকালি বোলে আদি দিলে নিজৰ মানে মালিকৰ ঘৰে তোক মানে প্ৰথম হাল বাই দি
অ তাপা? হেল্ল'। অঔ মই শুনা নাই, হেল্ল'। নেটৱৰ্ক পোৱা জেগা যায়। শুনিছ? শুনিছ।